অঁ, শুনি আছনে আপুনি?
হয় শুনি আছোঁ।
অঁ, পিছে আমি এতিয়া যি কথাটো আলোচনা কৰিব লৈছো মানে সেই টোৰ বিষয়ে আপুনি কিবা ক'ব পাৰিবনে?
আঁহ আপুনি কিয়ৰ বিষয়ে কথা পাতিব বিচাৰিছে আপনি এতিয়া?
আমি আঁ ট্ৰেভেলিঙৰ বিষয়ে কথা পাতো নেকি।
হয় পাৰিবা।
অঁ এতিয়া আপুনি মই আপোনাক সুধিব চাইছো মানে অঁ আ আপুনি ই এতিয়ালেকে মানে কোনটো কোনটো জাগাত মানে এনেকে ট্ৰেভেল কৰি পাইছা?
হয় ঠিক আছে, এ
অঁ
আজিলকে মই সিমানখিনি মানে ট্ৰেভেল কৰিব পোৱা নাই। তথাপিও মই এই কেইটামান জেগাত পাইছো। সেইখিনি কৈ দিওঁ, এহ যি টো মানে আমাৰ ওচৰতে আছে যিটো গুৱাহাটী। এহ গুৱা গুৱাহাটীত যাই পাইছো মই, আৰু আৰু আমাৰ ওচৰত তে আছে শিলং, আঁহ। শ্বিলঙত যাই পাইছোঁ, আৰু আমাৰ ওচৰতে বহুত এ সৰু সৰু জাগা আছে মানে ফুৰিব পাৰে আৰু ভালদৰে সখিনি জেগাত যাই পাইছোঁ মই গুৱাহাটীত যাই কেনে বহুত কেইদিন থাকি পাইছো মই তাতে যাই কিনে বহুত জাগা দেখা পাইছো তাতে তোমাৰ আহ জু আছে তাতে জুত যাই পাইছো আৰু তাতে কেইটামান বহুত ভাল ভাল মানে গাৰ্ডেন আছে আছে পাৰ্ক আছে তাতে যাই কিনে ফুৰিব পাইছো তাতে বহুত ভাল লাগিছোঁ আৰু যাই কিনে মাজুলী আছে আৰু উমানন্দ আছে এইখিনি জাগাত যাই পাইছো হয় আহ পছে আপুনি এ নাই কোন কোন জেগাত যায় পাইছা
অ মোক কব গ'লেতো মই ইমান ঘূৰা ফুৰা মানুহ নহ হয় আৰু হ'লেও মই কিছুমান জাগাত ঘুৰিছো ক'ব গলে মই গুৱাহাটীতে থাকো যেতিয়া মানে গুৱাহাটী জাগগাতো এতিয়া কৰিআছোঁ মানে অলপ অলপ লাহে লাহে কৈ অ এতিয়া লকে কব যে মই গুৱাহাটীত উমানন্দ গৈ পাইছো জু গৈ পাইছো আকৌ এনেকে অ পাৰ্ক বোৰ আছে শ্ৰদ্ধাঞ্জলি কণন গৈ পাইছো আৰু সেই যে নতুনকে পাৰ্ক খুলিছে উজান বজাৰত ভেলি ওচৰত তাতে গৈ পাইছো বাৰু আৰু এনেকে গুৱাহাটীত মানে ফ্লাই অভাৰ বোৰত মানে এনেকে মানে বাইক নহ'লে বা স্কুটি দ এনেকে তে মানে ঘূৰি ফুৰি ভাল লাগে আৰু ন ৰাতি নহ'লে বা গধূলি
অ হয়
আৰু ক'ব গ'লে সেইটো যে নতুন ব্ৰিজ খুলিছে গুৱাহাটীত সেইটোতো মানে অ ঘূৰি ফুৰিবৰ কাৰণে ভাল আৰু জাগগাতটো যেতিয়া মানে ট্ৰেফিক তেতিয়া মানে ট্ৰেফিক নাথাকে ইমান গাৰী ঘূৰা নাথাকে তেতিয়া মানে অলপ গধূলি হ'লে মানে যাব লাগে আৰু ন ইফালে মানে জাগাত টো ভাল ভাল ভিউ দেখা পায় অ আৰু আমাৰ ইফালে মানে ওচৰতে যোনখিনি মানে আমাৰ কলেজ আছে সেইখিনিত মানে অ শিল টোক আছে ন সেইটোৰ পৰা মানে আমাৰ গুৱাহাটীৰ ভিউ টো মানে বহুত ভাল দেখা পায় ত ৰাতিত যদি তাতে তাতে গৈ কিনে মানে যদি ভিউ চাব বিচাৰা ন ত তাতে বহুত ভালকে মানে গুৱাহী ভিটো দেখা পাব আৰু আৰু এনে ক'ব গলে টো মই এনে বেলেগ জেগাত মানে এনেকে ঘূৰি পোৱা নাই অ ঘৰৰ ওচৰত আছে বৰ ভৈৰৱ কুন্দা আছে তাতে মানে এবাৰ দুবাৰ মানে গৈছো ইমান যোৱা নাই বাৰু অ এনেকে মোৰ এক্সপিৰিয়েঞ্চ নাই ইমান ঘূৰা ফুৰাৰ
আচা আপোনি আপোনি যে হয় আপোনি যে ক'লে যিটো মানে ভৈৰৱ কুণ্ড এইটো ভৈৰৱ কুণ্ড কোনটো মানে কোনটো দিষ্টিকত পৰে
অ ক'ব গলেতো ভৈৰৱ ভৈৰৱ কুণ্ডতো মানে আমাৰ সেইটো কি কয় ভূটান বৰ্ডাৰ আছে ন তাতে পৰে মানে অ
তটো আপোনালোকৰ ওচৰ হয় ন
অ ইমানতটো মানে আমাৰ ঘৰৰ পৰা ইমানতটো ওচৰ নহয় কিন্তু ওচৰে হয় বুলি ক'ব পাৰি ওদালগুৰি মেইন টাউন পৰা ওচৰ হয় আৰু, ইমান টাইম নালাগে। আঁ মে ক্সিমাম ওদালগুৰি টাউনৰ পৰা গ'লে মানে আধা ঘণ্টামান লাগিব আৰু, বাইক বাইকেদি গ'লে।
অঁ, তেনেহলে এইটো মানে যিটো ভৈৰৱ কুণ্ড এইটো মানে ওদালগুৰি দিষ্টি ত পৰে ন।
জাগাটোতো ভালেই ক'ব গ'লে। পিকনিক স্পট আছে আৰু তাতে।
আচ্ছা তাতে ভৈৰৱ কুণ্ডত কি কি চাব লগীয়া আছে, আপুনি ক'ব পাৰিব নেকি?
চাবলগীয়া মানে তাতেতো এনে অ নদী দেখা পাব পাথৰ এনেকে ভিউ আছে, আৰু পাহাৰবোৰ আছে আৰু তাতে মানে পিকনিক স্পট ন বহুত মানুহ থাকে মানে। পিকনিক আৰু এনেতো মানে বহুত ফুৰিবও যায়। এনেকে ফিল্ম শ্বুটিং বোৰো কৰে তাতে তে অঁ বহুত
আচ্ছা
মানুহে থাকে আৰু তমাৰ বাৰু মানে খোৱা লোৱাও বেছিকে কে হয় আৰু মানে পাৰ্টি
অঁ হয়।
যা যাই তাতে।
হয়।
অঁ, এনেকাত আপোনাৰ মানে যাব ইচ্ছা আছে, অঁ।
হয়।
অঁ আপুনি অলপ মানে কৈ দিব পাৰিবা, যোনটো জাগাতটো মানে এক্সপ্ল'ৰ কৰিব মন আপোনাৰ।
আঁহ, এতিয়াতো মই দাৰ্জিলিংতটো ভাল পাওঁ আৰু, দাৰ্জিঙৰ দাৰ্জিলিঙত মানে যাম বুলি ভাবি আছো। তাতে মানে যাই কিনে এ তাৰ যিখিনি মানে জেগা আছে। আঁহ জাগা খিনি চাবলৈ মন যায় আছে। তাতে মানে বহুত বহুত কেইটা মানুহ মানুহে যায় আৰু বহুত মানুহে যায়। আঁহ ইয়াৰ কাৰণে ময়ো নিজে যাম বুলি ভাবি আছোঁ।
অহঁ
তাতেতো বহুত থলগীয়া জেগা আছে, মানে বহুত ভাল ভাল জেগা আছে। তাতে তাৰপাছত আৰু বেলেগ মানে বহুত দূৰৰ জেগা আছে। সেইবিলাক জাগাত মানে যাবলৈ মন আছে তথাপিও মানে, আঁহ সেইবিলাক জোগাত যায়। পাম না নাপাম এইটো ক'ব নোৱাৰিম এতিয়া। তথাপিও মন মনতটো আছে আৰু কেতিয়াবা যদি আঁহ খোৱাই খোৱা যোৱা যদি হৈ যায় মানে জীৱনত যদি কেতিয়াবা মানে টাইমতটো আহি যায়, যাব পাৰিম আৰু।
হয় উম, মোৰো আছে এনেকে বহুত জাগা য'ত মানে যাব ইচ্ছা হয় কিন্তু যাব নোৱাৰো সেইটো বেলেগ কথা। কিন্তু মোৰো আৰু এনেকে বহুত জাগা আছে য'ত মই যাব বিচাৰো আৰু না যেনেকে কব গ'লে মই এতিয়া ওচৰৰ মানে শ্বিলঙৰলৈকে গৈ পোৱা নাই আৰু না চ' মই ফাৰ্ষ্টতে মানে এতিয়া মই ফ্ৰী হলিডে পাম বা নহ'লে কিবা এটা ফ্ৰী মানে ফ্ৰী হলিডে পাম তেতিয়া মানে মই ভাবিছো আৰু না মেঘালয় শ্বিলং ঘূৰি আহিম বুলি। অকল সেইটো নহয় তেতিয়াতো মানে আমাৰ মানে পঢ়ি থকাতে বেছি টাইম যায় ন, ত যেতিয়া মানে শেষ হ'ব তাৰ পিছত মানে ঘুৰা-ফুৰা কৰিম বুলি ভাবিছো। ফাৰ্ষ্টো ওচৰতে যাম শ্বিলং টো মেঘালয়া আৰু তাৰপিছত পাছত যাব মন আছে যিটো আপুনি ক'লে দাৰ্জিলিং যাব মন ত' মূৰত দাৰ্জিলিং যাব মন আছে আৰু ন দাৰ্জিলিঙত মানে সেইটো তই ট্ৰেইনত ট্ৰেইন মানে সেই তাতে অ উঠিব মন আৰু না আৰু এনেকে দাৰ্জিলিঙৰ এই চাহপাত বাগান বোৰ সেইবোৰ চাব মন, দাৰ্জিলিঙৰ ভিউ টো চাব মন।
ভিউটো বহুত ধুনীয়া হয়।
অ'। যিমানখিনি মানে মই অ চচিয়েল মিডিয়াত দেখি থাকো না মানে চাই থাকিলে বেছি যাব মন যায়। তাতে মানে ভিউজ বোৰ ভিউজ বোৰ দেখি থাকো এনেকে ফটোজ বোৰ দেখি থাকো ত' চালে মানে বেছিকৈ যাব মন যায় আৰু না আৰু নহয় ছিকিম যাব মন যায়, মনালী যাব মন যায়। তাতে মানে অ জাগাটো ধুনীয়া ন' সেই কাৰণে মানে বেছি ঘূৰিব মন যায় কিন্তু নোৱাৰো এতিয়া চ পিছত আৰু কি হয় পিছৰটো পিছৰ কথা এতিয়া একো ক'ব নোৱাৰি। কিন্তু ঘূৰি ফুৰি ভাল লাগে আহ।
এইকেইদিন মানে আমাৰ যিটো মানে আমাৰ ওচৰতে মানে এটা জোগা ওলাইছে এ যিটো মানে তুমজাং বুলি কয় এ তাতে আপুনি যাই পাইছা নেকি? হেল্ল'।
হেল্ল!
অ যিটো ওচৰতে মানে এটা জেগা ওলাইছে যিহেতু তুমজাং বুলি কয়। তাতে আপুনি যাই পাই চানে?
নাই নাই ক'ব গ'লে মই এবাৰো গৈ পোৱা নাই।
আতছা তাতে যো-যোৱা হয় তাতে যোৱাটো আপুনি তাকে দেখা পাই আছা ছ'চিয়েল মিডিয়াত?
অ চচিয়েল মিডিয়াতো বহুত দেখি থাকো ট্ৰেকিং কৰিব যোৱা ইভেন মোৰ লগবোৰে মানে গৈছে আৰু না তাতে বহুত লগবোৰে ঘূৰি আহিছে তাতে ট্ৰেকিং কৰি আহিছে, ভিউ চাই আহিছে।
আচ্ছা।
অ'।
অ'। তাতটো মানে মইও যাবা মানে মন কৰি আছো অ আমাৰ গাঁৱৰ পৰা মোৰ লগকেইটা বহুতে গ'ল তাতে। আহ যাই আহিছে। কিন্তু মই যোৱা নহ'ল কাৰণ মোৰ মানে নে বহুত ডিউটি থাকে, ইয়াৰ কাৰণে মই যাব নোৱাৰো। তথাপিও মানে একদিন হ'লেও যাম বুলি ভাবি আছোঁ তাতেও, এ বেছি দূৰ নহয়। আৰু ইমান বাজেটো নালাগে। তাতে মানে যাবৰ কাৰণে, আহ হয় মানে নিজৰ লগত খুব বেছি মানে, দুহাজাৰ, তিন হাজাৰ, চাৰি হাজাৰ এনেকুৱা থাক কিলে হ'ল আৰু, আহ বেছি নালাগে। কিন্তু মা নে আমাৰ এতিয়া দাৰ্জিলিং বা ক'ৰবাত বেলেগ দূৰত যাব লাগিলে, বহুত মানে বাজেট লাগে আৰু। বহুত পইচা লাগে, হয়, বিশ, ত্ৰিশ হাজাৰ মান লাগি যায়।
এনেই ঘূৰিব যাব মন গ'লেতো নহ'ব, টকা-পইচাও থাকিব লাগিব, অ', তেতি তেতিয়াহে ঘূৰিব পাৰিবা সেইটোয়ে কথা, অ',।
এতিয়া আমাৰ সময়ো হৈ গ'ল, আহ আপোনাৰ লগত যিখিনি কথা পাতিলো বহুত ভাল লাগিল। নজনা কথাবিলাক জানিলোঁ, গম পালোঁ। অ', পাছতো যাতে মানে, সেইদৰে আপোনাক লগ পাম বুলি ভাবিছোঁ।
অ', হয়, মোৰো আপোনাৰ লগত কথ কথা পাতি ভাল লাগিল, আশা কৰোঁ আৰু পিছতো, আপোনাৰ লগত এনেকেই বেলেগ-বেলেগ বিষয়ত কথা পাতিব পাম বুলি, ত' এতিয়াৰ কাৰণে, আমি ইয়াতে ৰাখো নেকি।
অ', ঠিক আছে, ঠিক আছে, থেংকউ-থেংকউ, অ'।